হেল্ল'।
হেল্ল' কি কৰিছ?
নাই আৰু এনেই আছোঁ, বাৰাণ্ডাতে অলপ চাহপানী খাই বহি আছোঁ। তই কি কৰি আছা?
মই অলপ আগতে বজাৰৰ পৰা আহিলো এতিয়া অলপ জিৰণি লৈছো।
অ আজিচোন বহুত গৰমো পৰিছে বজাৰলৈ গৈছিলি?
উম, বহুতে বেছি গৰম পৰিছে। বজাৰৰ পৰা আহোতে আকৌ একেবাৰে ঘামিয়ে গলো। বাকী তোৰ ঘৰত ভাল নাই?
অ অ ভালেই। তহঁতৰ ভাল?
উম, আছে আৰু।
আৰু বজাৰত কিবা বিশেষ আছিল নেকি?
উম আছিল দেই। কিছুমান শিপিনীয়ে মানে নিজৰ হাতেৰে বোৱা গামোচা জাপি আৰু আন কিছুমান তোৰ থলুৱা বস্তু বিক্ৰী কৰি আছিল। সেইবোৰ দেখি অলপ সময়তো তাতে ৰৈ গলো আৰু। দেখিব- ভালো লাগিছিল। কি নিজে বনাই অনা বস্তু বোৰ যে বিক্ৰী কৰিবলৈ ওলাইছে। ইমান কষ্ট কৰি বনাই আনিছে।
অ সঁচা নেকি মানে এতিয়াও এনেকৈ মানে। হাতে বোৱা বস্তু বিক্ৰী কৰা মানুহ আছে বুলি মই জানি মানে খুবেই ভাল লাগিলে এইবোৰ দেখিবলৈ মানে খুব কমেই হৈছে আজিকালি।
উম, ন যদি মই ক'বলে যাওঁ আছে কিন্তু দেই এনেকুৱা মানুহ যদিও আগৰ তুলনাত কমি গৈছে অলপ, আগৰ লগত যদি আমি তুলনা কৰো। কিন্তু যিসকলে এই কাম কৰি আছে এতিয়াও তেওঁলোকে যিখিনি পৰিশ্ৰম কৰে। সঁচাকৈ মানে কই মানে তোৰ মানে মই এইটো ক'ব নোৱাৰা কি মানে স্পীচলেচ হৈ যাওঁ ইমান কষ্ট কৰি কিনে সিহঁতে বিক্ৰী কৰিব আহে তাকো নিজৰ হাতেৰে বনাই কিনে আজিকালি চব মেচিনেৰে হয়। কিন্তু নিজৰে হাতেৰে বনোৱা বস্তুতৰ অলপ মূল্যতো বেছিয়ে বুলি ভাবো মই। আৰু কষ্ট খিনিও দেখা যায় তাত মানুহতো কিমান বেছি কষ্ট কৰিছে।
সেইটো কিন্তু ঠিক কৈছ দেই। মানে তেওঁলোকৰ কামক আমি প্ৰসংগ কৰিবই লাগিব। আচলতে আ এইবোৰেই অসমৰ আচল পৰিচয় হয় কিন্তু দেই। আ গামোচা, জাপি বা আ শিপিনীয়ে যিখিনি বোৱে বোৱা কাপোৰ আ এইবোৰ দেখিলে অসমৰ কথাই মনত পৰে মানে আমি যদি অসমৰ বাহিৰত তাৰ মানে যাই এই বস্তুটো বস্তুবোৰ দেখাওঁ তেতিয়াও মানে তেওঁলোকে অসমৰ কথাই মনত পেলাব।
উম তই ঠিকেই কৈছ দেই। আৰু বহু মানুহে কয় যে গামোচা এখন কাপোৰ হয়। মও ভাবিছিলো দেই সৰু থাকোতে গামোচা এখন কাপোৰে হয়। কিন্তু এতিয়া যেতিয়া ডাঙৰ হ'লো তেতিয়া বুজি পালো। কি গামোচাখন সঁচাকে আমাৰ অসমৰ গৌৰৱ। অসমীয়াৰ গৌৰৱ।
হয় হয় কিন্তু, মানে কোনোবা অতিথি আহিল বা কোনোবা সন্মানীয় ব্যক্তি আহিল, তেওঁলোকক সন্মান জনাবলৈ মানে গামোচাই দিয়া হয়। আৰু শিল্পী অ অনুষ্ঠানবোৰত আমি শিল্পীকো গামোচা আ পিন্ধোৱা হয়। এই বোৰে মানে আমাৰ অ আমাৰ আতিথ্যৰ পৰিচয় দিয়ে।
উম তই ঠিকেই কৈছ দে আৰু মই এটা কথা মানে নটিচ কৰিছো যে আজি-কালি বহু বহুত যুৱক-যুৱতী আছে যিবোৰ মানে সংস্কৃতি অনুষ্ঠানত আহে আৰু সিহঁতক গামোচা পিন্ধাবলৈ ভাল লাগে। মানে পিন্ধিও সিহঁতে ভাল পায়। এ এইটো দেখি মোৰ বহুতেই বেছি ভাল লাগে। ইমান সুন্দৰকৈ গামোচাখন আদৰি লৈছে। ইমান সুন্দৰকৈ গামোচাখন লয় ভালেই লাগে।
অ সেইটো হয়। নিজৰ মানে সংস্কৃতিক যদি আমি নিজেই সন্মান নকৰোঁ আনেনো কি সন্মান কৰিব, আনেও সন্মান নকৰিব। সেইকাৰণে আমি নিজেও সন্মান কৰিব জানিব লাগিব। আৰু আজি-কালিৰ প্ৰজন্মইও মই দেখিছোঁ বহুতে সন্মান কৰিছে বা তই যেনেকৈ ক'লি সাংস্কৃতিক অনুষ্ঠানত গামোচা পিন্ধিবলৈ ভাল পায়। তেনেকুৱা বহুতখিনি দেখিছোঁ। সেইটো দেখি ভাল লাগে।
উম, তই ঠিকেই কৈছ দে। বাও মই এতিয়া তোক এটা কিবা এটা সুধো। তই এইবাৰ মানে বিহু ভালদৰে উদ্‌যাপন কৰিছিলি নে?
অ কৰিছিলোঁ, মই আমাৰ গাঁৱলৈ আহিছিলোঁ। আমাৰ গাঁৱত এ তিনিদিন ধৰি বিহুৰ অনুষ্ঠান হৈছিল। হুঁচৰি বিহু আহিছিল আৰু বিহু নাচ মানে মুকলি বিহুও হৈছিল। আ গীত হৈছিল, মানে গীত পৰিৱেশন এই বোৰো হৈছিল আৰু বহুতখিনি মানে ভাল ভাল লাগিছিল আৰু আনন্দ কৰিছিলোঁ আমি বহুত।
উম তই ঠিকেই কৈছ। আমাৰ মানে ইয়াতো বিহু উদ্‌যাপন কৰিছিল। সৰু ল'ৰা-ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোৱে আহিছিল। সকলোৱে মানে এটা এটা পাৰ্ট হৈছিল আৰু বিহুৰ সি। আৰু এটা ভাল দিশ আছে বিহুৰ, কি জাননে তই? কি ইয়াত জাতি হওঁক ধৰ্ম, দুখীয়া মানে কোনো ভেদ ভাও নাথাকে। মই যদি কোনোবা এটাক দেখো মই ক'ব নোৱাৰো এইটো ধনী নে দুখীয়া। আমি একেলগে হয়। আমি মানুহ হয় এইটো ভাল লাগে। সকলোকে সকলোৱে মানে একেলগে যে আনন্দ কৰে বিহুত। সেইটোৱে ভাল লাগে। কোনো চাই নাথাকে কি মই ধনী মই দুখীয়া। মোৰ এইটো ধৰ্ম তাৰ এইটো ধৰ্ম, এইটো জাতি, কিবা-কিবি এইবোৰ চাই নাথাকে। সেইটোৱে ভাল লাগে।
ঠিক কৈছ কিন্তু দেই। একেবাৰে ঠিক কথা কৈছ আৰু আম মানে বিহুৱে মানুহক এক একতাৰ মানে শিক্ষাও দিয়ে। কেনেকৈ আমি একেলগে থাকিব লাগে গোটেই সমাজখনে বিহুখিন- বিহুখিনি চাবলৈ আহে যেতিয়া সেইটোৱে এটা একতাৰ প্ৰতীক হয়।
উম তই ঠিকেই কৰিছ দে। আৰু মানে বিহুৰ যিবোৰ গীতবোৰ শুনিলে মনটো কিবা সজীৱ হৈ উঠে।
অ হয় কিন্তু আমাৰ মনবোৰ বহুত ভাল লাগি উঠে আৰু। অসমৰ লোকসংগীত কথাই মানে আহিল যেতিয়া। মই ক'বলৈ খোজোঁ যে সঁচাকৈ আমাৰ লোকসংগীতবোৰো বহুত- শুনিবলৈ বহুতেই মধুৰ ইমান ভাল লাগে লোকসংগীতবোৰ আৰু- সংগীতকাৰবোৰো মানে ইমান ধুনীয়াকৈ গাইছে বা- লিখিছে এইবোৰ ইমান ভাল লাগে শুনি-
উম তই ঠিকেই কৈছ দেই তোৰ চা এতিয়া বিহুগীত, টকাৰী গীত- দেহ বিচাৰৰ গীত, জিকিৰি জাৰি এইবোৰ মানে- নিজৰ নিজৰ এইবোৰ- সুৰ আছে নিজৰ নিজৰ সুন্দৰ্যতা আছে ভাল লাগে এইবোৰ শুনি কিনে-
অ আৰু আজিকালি আধুনিক- গানৰ মাজতো বিহু শিল্পীয়ে মানে লোকসংগীতক মানে নতুন ৰূপ- উপস্থাপন কৰিছে।
উম এইটো কিন্তু বহুত বেছি ভাল কথা কলি তই। কিন্তু মই ভাবো কি মূল সুৰ আৰু যিখিনি পৰম্পৰা- সেইখিনি যাতে আমাৰ নষ্ট নহয় সেইটোৱে মানে মনত ৰাখিলে হয় আৰু।
অ সেইটো হয় আধুনিকতা আহিব পাৰে কিন্তু নিজৰ যিটো আহ শি- পা আছে যিটো মানে ৰুট আছে সেইটো পাহৰিব নালাগে কেতিয়াও- আধুনিকতাটো আমি- আনিবই লাগিব আধুনিকতা নানিলেনো আমি আগবাঢ়ি কেনেকৈ যাম আধুনিকতা লাগিব কিন্- তুন নিজৰ সংস্কৃতি, সাংস্কৃতি এইবোৰ পাহৰিব নালাগে।
উম তই ঠিকেই কৈছ। মোৰ ককা যে আছে মোৰ ককাই সদায় কয় তোৰ কি গছৰ যদি শি- পাডাল শক্তিশালী হয়। হয় তেন্তে হে মানে গছজোপাও থিয় হৈ থাকিব। ত মানুহৰ ক্ষেত্ৰতো সেই একেই হয় আৰু।
কথাষাৰ কিন্তু সঁচাকৈ বহুত ভাল কথা এইটো
উম সেইটোৱেই বাৰু তই শেষবাৰৰ বাবে মাজুলীলৈ কেতিয়া গৈছিলি
অহ মাজুলীলৈ প্ৰায় দুবছৰ আগতেই গৈছিলোঁ সেই সেইবাৰ মানে- কেইটামান সত্ৰ চাবলৈ গৈছিলোঁ মই।
কেনেকুৱা লাগিলনো চাই?
একেবাৰে ভাল লাগিছিল মানে একেবাৰে মনোমোহা আছিল। ইমান শান্ত পৰিৱেশ ইমান- আ শৃংখলাবদ্ধ আছিল আৰু- সেই পৰিষ্কাৰ যিখিনি পৰিচ্ছন্নতা মই দেখিছোঁ সেইবোৰ- দেখিয়েই ভাল লাগিছিল মোৰ
উম ময়ো এবাৰ গৈছিলোঁ দেই সত্ৰত ভাওনা চলি আছিল সেইবোৰ চাইছিলো প্ৰথমবাৰৰ বাবে ইমান ওচৰৰ পৰা দেখিছিলোঁ ইমানেই বেছি ভাল লাগিছিল প্ৰথমতে একো বুজি পোৱা নাছিলোঁ তাৰ পিছত যেতিয়া চালো অলপ বহি কিনে মনোযোগ দিৰে ইমান বেছি ভাল লাগিছিল চাই তাৰে ভাওনা
অ হয় কিন্তু দেই ভাওনা চোৱাটো কিন্তু একেবাৰে কিবা এটা বেলেগেই অনুভৱ হয়।
উম তই ঠিকেই কৈছ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আৰম্ভ কৰা এই সংস্কৃতিটোৱেই আজিও অসমৰ মানে পৰিচয় বহন কৰি আছে
এতিয়ালৈকে এই পৰম্পৰা এই সংস্কৃতিটো এতিয়ালে চলি আছে সেই শংকৰদেৱ আৰু মাধৱদেৱে আৰম্ভ কৰা বস্তুবোৰ সেইকাৰণে ভাল লাগে।
অ, তেওঁলোকৰ অ, অৱদান মানে নাথাকিলে হয়তো আজিৰ অ, অসমীয়া সংস্কৃতি ইমান সমৃদ্ধি নহ'লহেঁতেন।
উম, তই ঠিকেই কৈছ দে মানে এনেকুৱা নহয় কি কেৱল ধৰ্মীয় শিক্ষ শিক্ষা, সাহিত্যিক, সংগীত এইবোৰো মানে ক্ষেত্ৰত তেওঁলোকৰ ডাঙৰ অবাদন আছে। এনেকুৱা নহয় কি ধৰ্মৰ কথাই কব বা শিক্ষাই দিব এনেকুৱা নহয় কিন্তু সাহিত সংগীত নাটক চবতে তেওঁৰ মানে তেওঁলোকৰ মানে অবাদন আছিল আৰু তেওঁলোকে এইবোৰ চবতে হেই কৰিছিল।
অ, আৰু নামঘৰৰ ভূমিকাও বহুত গুৰুত্বপূৰ্ণ হৈ আছে দেই এতা।
উম, তই ঠিকেই কৈছ নামঘৰ কেৱল পূজা কৰা ঠাই নহয় কিন্তু দেই মই ভাবো আৰু। আগতে গাঁওত তুৰ ডাঙৰ -ডাঙৰ সিদ্ধান্তও নামঘৰতে লোৱা হৈছিল। মানুহে ভাবে কি চহৰৰ মানুহ বোৰে ভাবে কি নামঘৰ অকল পূজা- পাঠ কৰা এইবোৰে কিন্তু নহয় সমাজৰ যি ডাঙৰ- ডাঙৰ সিদ্ধান্ত সেইবোৰ নামঘৰতে লোৱা হৈছিল। আৰু বহুত প্ৰতিযোগিতাও হয় নামঘৰত সেইটোৱে।
অ, এতিয়াও বহু গাঁৱত নামঘৰত মানে সামাজিক মিলনৰ কেন্দ্ৰই হয়।
উম, তই ঠিকেই কৈছ উৎসৱৰ সময়ত হওঁক বা বিপদৰ সময়ত হওঁক নামঘৰৰ কেন্দ্ৰ কৰি সকলোৱে একেলগে কাম কৰে আৰু সকলোৱে একেলগৰ লগত দিয়ে মানে সকলোৱে- সকলোৰ লগত আছে আৰু। টোপ এইবোৰ বস্তু তোৰ ক'বলে গ'লে গাঁৱতহে দেখা পায় চহৰত সীমান এটা দেখিবলৈ নাপায়। চহৰতো আছে কিন্তু গাঁৱত বেছি ভালকৈ দেখিবলৈ পায়।
সেইটোৱেই আৰু এই একতাৰ অনুভৱটো আজিৰ সময়ত বহুতেই দৰকাৰী।
তই ঠিকৈই কৈছ দে বহুতেই বেছি প্ৰয়োজন। যদি মানুহ মাজত মিলনটোৱে নাথাকে তেন্তে সেই মানুহটো কাৰো লগতে মিলিব নোৱাৰে আৰু এনেকে ক'ব নালাগিব কি সিহঁতে মোৰ লগত মিলিব লাগিব এনেকুৱা নহয় মই সিহঁতৰ লগত চেষ্টা কৰিব লাগিব। তাপিছত সে সিহঁতে মোৰ লগত চেষ্টা কৰিম আগতেন মানে মই ভাবো কি নিজে আগবাঢ়ি যাব লাগে তাৰ পিছতহে বেলেগক ভাবিব লাগে কি বেলেগো আহিব বুলি।
সৰু-সৰু অভ্যাসে আমাক পৰিৱৰ্তন কৰিব মানে কৰিব আৰু সমাজখনৰ বাবে।
উম, তই ঠিকেই কৈছ দে।
বাকী কথাখিনি পাতি আজি ভাল লাগিল দেই আলোচনাত টো ভাল আছিল আজিৰ বিষয়টো।
উম, ঠিক আছে।
অ, ঠিক আছে।